হেল্ল হেল্ল'
হয় হয় শুনা পাইছেনে
অ মইতো অ শুনা পাইছো বাৰু কি হল আপোনাৰ আগতে মাত দিয়া নাছিল
নাই মইতো মাত দি আছিলো তুমি চাগে শুনা পোৱা নাছিলা ছিলা ছাগে অ নেটৱৰ্কৰ প্ৰব্লেম হ'ব পাৰে চাগে ন
অ হ'ব পাৰে
আচ্ছা মইতো মাত দি আছিলো কি কৰি আছা পিছে তুমি
এনেই আছিলো ৰ'ব ফোন চাই আছিলো আপুনি?
নাই মইয়ো এনেই আছিলো। ভাবিলো এবাৰ তোমাক কল কৰো। কি কৰি আছা? কি খৰ পাতি তোমাৰ? এ', কি কি চাই আছিলা। ফোনত তুমি?
এনে এনে ৱেব চিৰিজ চাই আছিলোঁ।
ৱেব চিৰিজ চাই আছিলা। কি কি কিহৰ ৱেব চিৰিজ এখন খন?
আ', অকমান ওচৰত লবা মোবাইলটো
নাই। এনে এনে বেলেগ বেলেগ টাইপৰ চিৰিজ আৰু এইটো
মানে কি চিৰিছ হয়। কোৱাচোন অকমান
মই মানে কেনেকে এক্সপ্ৰেছ কৰো। নৰ্মেল মানে মই স্ক্ৰল কৰি থাকোঁতেনে পাই যাওঁ। কেতিয়াবা এনেকে চাই থাকো আৰু
কি নাম হয় নো?
অ',
নামটো কি হয়? যি চাই আছিলা ৱেব চিৰিজখন।
মই। মই ইমান এই মই নাজানো ভালকে মানে মই এনেই যে চাই আছিলো। জা কৰি আছিলো আৰু
অ',
ভাত খালে ভাত চাত লাঞ্চ কৰিলে?
অ', লাঞ্চ কৰিলো।
অ', অ, অ, কৰিছো দিয়ক।
পিছে তুমি তোমাৰ পিছে ফৰিব চুৰিব যোৱা নাই কতো?
নাই। যোৱা নাই, ৰ'ব।
কিয়?
যাম চাই চবে যাম আৰু
চলে যাবা ক'ত যাবা?
ভবা নাই ইমান ভালকে ভাবিম দিয়া। আপুনি
মানে কটো প্লেন বনোৱা নাই নেকি?
নাই তেনেকে একো ভবা নাই ৰ'ব।
মুভি চাব যাব মন গৈ আছে। নতুনকে আছামিছ ৰিলিছ হৈছে।
মুভি।
অ',
আচ্ছা, মুভি চাব মন গৈছে কি মুভি নো নামটো কি কলা?
এছামিছ মুভি এখন ওলাইছে আৰু চুপা চুপি।
চা কেনেকুৱা লাগে। ভাল লাগে নেকি?
অ', এইটো পাৰ্ট টু হয় মানে পাৰ্ট ওৱান টো মই অলৰেদি চাইছো।
আচ্ছা',
চবে কৈছে বহুত কমেডি হয়। বহুত লাইক ঘৰৰ অলপ একচন আছে, । পপুলাৰ হৈছে । বহুত ভাল হৈছে । অলৰেডি মই পাৰ্ত ওৱান টো চাইছো ন মই ষ্টৰিটো জানো। গম পাইছো ।
মানে কেনেকুৱা টাইপৰ ষ্টৰি হয়নো, মুভিখনৰ?
ষ্টুডেণ্ট থাকে আৰু মানে ক্লাছ টেনৰ এ তিনিটা ষ্টুডেণ্ট ।
কি থাকে?
এ স্কুলৰ মানে, কলেজৰ ষ্টুডেণ্ট থাকে আৰু। অন দ বেচিছ মানে অকল সিহঁতে মেইন কেৰেক্টাৰ সিহঁতিয়ে তিনিটা লৰা থাকে। সিহঁতি মানে লাইক ক্লাছ টেন থাকে । অ', কলেজত যায় তাৰ পাছত তাতে এটা তাহাতৰ তিনিটা ল'ৰা থাকে ন তাৰ এটা লগৰটো হে বেলেগ গাৰ্লফ্ৰেণ্ড নাথাকে কলেজৰে। বাকী দুটাও । টিচাৰক ভাল এটা টিচাৰক মানে ভাল পাব খোজে সিহঁতৰ কলেজৰে আৰু এটা বেলেগ ছোৱালি থাকে এই সেনেকুৱা আৰু নৰ্মেল আৰু মানে।
অ', হয় নেকি, মানেচোন ন ভাল লাগিব নহ চালে।
অ', ভালেই লাগিব বাৰু।
উ চাব লাগিব ৰ'বা মুভিখন এতিয়া, শুনি কেনেটো বহুত ইণ্টাৰেষ্ট লাগিছে মুভিখন। তুমি কি মুভি ভাল পোৱা, অসমীয়া মুভি ভাল পোৱা নে হিন্দী মূভি ভাল পোৱা?
গাই আৰু
উম।
চলি যায়গে আৰু।
নহয় নহয় মই সুধছো কি, তুমি কি মুভি ভাল পোৱা অসমীয়া মুভি ভাল পোৱা নে হিন্দী মুভি ভাল পোৱা?
দুতাই ভাল লাগে।
বেছি কোনটো তোমাৰ ফেভৰেট হয়?
এইকেইটা মই তেনেকে এতিয়া মই
অ', আচ্ছা, ইংলিশ মুভি এনে চোৱা নে নোচোৱা তুমি?
হা হা?
ইংলিছ মুভি তুমি চোৱা নে নচোৱা?
না মই নাচাওঁ।
ইংলিছ মুভি নোচোৱা।
উম।
কিয় ভাল নোপোৱা নেকি? পিছে তোমাৰ ঘৰত চবৰে ভালে আছে?
অ', অ', আছে দিয়ক আপোনাৰ আছে ন?
উম আছে দিয়া চবে ভালে আছে, বাকী ভাত চাত খালে নে চবে সকলোৱে?
অ', অ', খালে। তিনিটা মানত খাইছো আৰু চবে।
তিনটাত খাইছিলা, কি বনাইছিলে আজি পিছে?
দালি, ভাজি, কণী।
অ' দালি, ভাজি, কণী বনাইছিল?
এ, বৰষুণ দিছিল অ'।
অ' হয় আজি কোনো বৰষুণ দিছিল ন'? অ' তোমাক তোমাক কি বৰষুণ দিলে বেছি ভাল লাগে নে ৰ'দ দিলে বেছি ভাল লাগে তোমাক? হু? হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল'।
অ' ক'ত গুচি গৈছিলে?
মই মাতি আছোঁ, তুমি শুনা নাছিলা যে একো কিয়?
মই আৰে মইহে আপোনাক মাতি আছোঁ আপুনি একো শুনা নাই।
তোমাৰ নেটৱৰ্ক বেয়া চাগে।
নেটৱৰ্কটো প্ৰব্লেম দি আছে চাগে তোমাৰ।
অ', অ'।
অ' ত-তোমাক মই কি কৈছিলোঁ, লাষ্ট কি সুধিছিলোঁ, কিবা এটা সুধিছিলোঁ ৰ'বা পাহৰিলোঁ।
অ' মানে আজি বৰষুণ দিছে আজি ন' আজি ক্লাউডি একদম ৱেইডাৰটো।
অ', হয় হয়। অ' তোমাক বৰষুণ বেছি ভাল লাগে নে ৰ'দ দিলে ভাল লাগে, কি ভাল লাগে সেইটো সুধিছোঁ।
অফকৰ্চ অফকৰ্চ বৰষুণে ভাল লাগে।
আচ্ছা, মানে মানে তোমাৰ বৰষুণ ছিজনটো তোমাক বেছি ভাল লাগে আৰু বৰষুণত।
টো মানে কি উইণতাৰ চিজনটো অফকৰ্চ চবৰে ভাল লাগে, এইটো অকল মোৰ বুলি নহয়।
উম।
মোবাইলটো ওচৰত ৰাখা অকমান। হু, হু।
ক'তো যাব মন নেযায় ন' ঘৰৰ পৰা ওলাব মন নাযায়।
উম, গৰমত কোনে তোমাৰ এতিয়া নিজৰা ছিজৰা। পাহাৰ চাহাৰ মানে নিজৰা চিজৰাত যায় গা চা ধুই মজা লাগে ন'? নদি চদিত যায় কিনে, গা চা ধুই কিনে বহুত বহুত ভাল লাগে গৰমৰ দিনত। চবৰে কিবা নহয় কিবা এটা থাকে আৰু ন'? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল'।
অ' কি হ'ল তোমাৰ, মাজে হঠাতে কি হৈ যায়?
মোৰ একো হোৱা নাইচোন, মইতো শুনা আছোঁ অলৰেডি, আপুনি ষ্টক হৈ যাই আছে মাজে মাজে। কেলে বা, আপোনাৰ নেটৱৰ্ক প্ৰব-প্ৰব্লেম চাগে।
মই তোমাৰ চাউণ্ড নাপাও আৰু মাজে মাজে
অ', হয় নেকি? তাকেটো, ক'বই নোৱাৰো।
অ', অ', কি কৈ আছিলে বাৰু তেতিয়া?
এইটোয়ে কৈ আছিলো যে, ৱেডাৰটো বোলো ভালেই, ক্লাউদি।
উম।
গৰম নাই মানে আজি মানে আৰু এনেই ইমান ৰ'দ দি থাকে ন।
অ', ক'ত তোমাৰ কি বুলি কয় কি এই-এইবিলাক গৰম দিনত এনে নদী চদীত যায়, গা চা ধুই কিনে ভাল লাগে নে তোমাৰ? বিলচিলত যায়।
অ', ভাল লাগে বাও, বাত মই আজিলৈকে গৈ পোৱা নাই ত' মই এক্সপেৰিয়ে নাজানো ক'ব নোৱাৰিম মানে।
যাব মন যায় নে নাযায়, তোমাৰ এইবিলাকত এনে।
অ', মনটো যায় বাৰু, এইবোৰ ষ্টৰিছ ষ্টেটাছ দেখি থাকো।
অ'
শুনিছো এনেকে ৱাতাৰফল এটা আছে সেইটো বহুত বেয়া বোলে তাত
সেইটো হয়, যাম দিয়া নহ'লে এদিন হ'ব।
অ'
ক'ত যাবা, কোৱাচোন?
মই অ', মানে, মই মানে, মই গৈ পোৱা নাই ন, ত মই ইমান নাজানো, মানে ক'ত কি আছে? মই ইমান ভাল কে নাজানো। আপুনি চাগে বহুত গৈ পাইছে, আপুনি চাগে গৈ পাইছে ন এইবিলাকত ৱাটাৰফল।
মই এনে গৈছো বাৰু।
অ', আপোনাৰো বহুত এক্সপিৰিয়েঞ্চ আছে চাগে।
তোমাৰ কি বুলি কয় মেঘালয় চাইদে ন বহুত তোমাৰ ৱাটাৰফল আছে, বহুত ডাঙৰ ডাঙৰ ৱাটাৰফল্ছ। মেঘালয়ৰ চাইডে এতিয়া, এই এই বৰ্তমান চিজন এটা বেষ্ট চিজন মানে তুমি যদি যোৱা একদম। ঠাণ্ডা একদম, থাকি মজা লাগিব, তাতে তুমি।
অ', তুমি কাৰ লগত গৈছিল
মোৰ নাই নাই, মই অ', যোৱা নাই দিয়া বাৰু বৰ্তমানলৈ যাম বাৰু। এটা কাম কৰিম, যাম দিয়া আমি মিলি, নে কি কোৱা?
অ', যাব পাৰি।
উম।
এনে ক্লাইডি হৈ থাকিলে যাব নোৱাৰি মানে ৰদ চদ গৰম
সৌপাত সেইচাই গ'লে ক্লাউডিয়ে হৈ থাকে, সেইচাইদে বৰষুনে দি থাকে, মেঘালয় চাইদে বেছিকে।
হয়, এইটো গম পাও বাৰু মেঘালয় চাইদে বৰষুণ
অ', বাত সেইচাইদেতো বহুত পাহাৰ পৰ্বত আছে ন বেছি। গছ গছনি, বহুত নেচাৰেল জেগা হয়, সেই চাইদে সেইপিনে। মানে বহুত আৰু সেইখিনি। মানে মোৰ ভাল লাগে, নেচাৰ টাইপৰ জেগা মানে মোৰ বহুত বেছি ভাল লাগে, ট্ৰেভেল কৰি বহুত ভাল লাগে। তুমি এইবিলাক এনে যে বিচাৰা নে এইবিলাক যাব?
অ', বিচাৰো মানে।
উম, উম, যাবানে নাই তুমি পিছে।
অ', যাম দিয়া ৰবিবাৰে।
হে কি ক'লা?
অ', যাব পাৰি বাৰু ভালে লাগিব গৈ কিনে।
উম তোমাৰ ফ্ৰেণ্ড চেন আছে নে নাই এইবিলাকত যাব যোৱাৰ কাৰণে।
অ'। মইনে গৈ পোৱা নাই লাগিব ঘৰৰ পৰা এনেকে যাব নিদিয়ে।
অ', অ', তাকেই হ'ব তুমি কবা তোমাৰ পেৰেণ্টছ কবা আমি চবে মিলি কেনে যাম। লগৰ বন্ধু বান্ধৱী যাব চব মিলিকেনে যাব পাৰিম ন।
অ', পাৰি, পাৰি।
তাকেইতো। বাকী তোমাৰ কি বুলি কয় এক্সামৰ প্ৰিপেৰে্চন কেনেকুৱা চলি আছে।
দিয়া নাই ভালকে তোমাৰো।
অ', কেতিয়াৰ পৰা পঢ়িব বুলি ভাবিছা।
ইভিনিংৰ পৰা পঢ়িম আৰু।
অ', সাতা মানৰ পৰা পঢ়িবা আৰু।
উম।
উম কেতিয়া হোৱা মানে তুমি কেতিয়া পঢ়ি কেতিয়া হোৱা মানে। হা
কি ক'লে
মানে কেতিয়া পঢ়া মানে পঢ়া হোৱাৰ পিছত তুমি শোৱাই এনে।
টেন থাৰ্টি মান বা এঘাৰটা চাৰে এঘাৰটা। চাৰে এঘৰোটাৰ ভিতৰত শুই যোৱাগ আৰু।
অ', আচ্ছা ঠিক আছে, দিয়া তেতিয়া নহয়